হেল্ল' কি কৰিছা?
অ' আছো দিয়া এনেই। তুমি?
অ' ময়ো আছো দিয়াৰ
উম মানে অ', ভাল ভাল ভালনে তোমালোকৰ? ভাল মানে কি আৰু এই জ্বৰ চৰটো আহিছে দিয়াচোন সকলোৰে সেই গা বোৰ মানে। অকন বেয়া তথাপিও মানে ইমান এটা হেৰি হোৱা নাই। মানে মাৰ মানে গাত তো অকন বেয়া বেয়া লাগিছে ভয়ো লাগিছে জ্বৰটো যেন হয় ভাইৰেল জ্বৰটো এতিয়া দেখোন মানে ইমানে অ'। হয় হয় অ' মানে এনেকুৱা আছে মানুহ একে দুৰ্বল কৰি পেলাইছে দেখোন।
হয় আৰু গৰমটো কাৰণেও হৈছে নেকি সেইটো।
হ'ব পাৰে দেই, মানে এতিয়া চবৰে হৈছে। ঘৰে, ঘৰে হোৱা যেনে হৈছে আৰু তোমাৰ এনেকুৱা দেখিছো চিভিল বোৰত সোন বোলে নাই, মানুহ ইমানেই দেখাবলৈ যোৱা ভিৰ
হয়, বাৰু।
তাকে এতিয়া মানে তাকে হয়, হয়। নহয় অ' তোমাৰ মানে কি হয় বিশ দিন, পোন্ধৰ দিনলে, দেখোন মানুহজন সুস্থ
নোৱাৰে, নোৱাৰে।
তোমাৰ কোনো ঔষধ পাতিও কাম দি নিদিয়ে লাহে লাহে বস্তু বস্তুটো মানে কমি আহে আৰু কিন্তু সেই দুৰ্বল কৰি পেলাই তোমাৰ ভাল হোৱালে।
হয়, হয়, হয়, সেইটো হয়, বাৰু। হয়, অকমান মানে সুস্থ জাতীয় বস্তুবোৰ খাব লাগে।
অ' অ'।
ধৰা চুপ, তুপ তেনেকে কিবা
খাব লাগে অ, গৰম বস্তু বোৰ, এতিয়া মানে কি হয় গৰমতে তোমাৰ ফ্ৰিজৰ পানী খাই। দিয়া যায়, কেতিয়াবা অ, ঠাণ্ডা পানীকণ নেখালে অ' মানে পিয়াহটো নপলাই হয়নে তোমাৰ ঠাণ্ডা পানী অকণ নোখোৱালে।
অ' হয়, হয়।
তাকে এতিয়া কি হয়। সেনেকে আৰু এতিয়া অকণ গৰম পানী ব্যৱহাৰ কৰিব দিছোঁ আৰু
আমি এতিয়া এনে ধৰা গৰমত ঠাণ্ডা পানী ব্যৱহাৰ কৰো। কিন্তু গৰমত গৰম পানীতটোহে ব্যৱহাৰ কৰিব
ব্যৱহাৰ কৰিব লাগে অ' আৰু আমাৰ ভিতৰতো অ' তাকেই। হয়, ঠাণ্ডা খাই দিলে বোলে সেইটোত ঠাণ্ডা পৰি তোমাৰ হজমো নহয়, তোমাৰ অসুবিধাহে কৰে, উম।
গৰম কেৰাহী এটাত তেল দি থলা তাত পানী এটোপ পৰাৰ লগতে যেনেকে বস্তুতটো ফুটি আহি হেৰি হৈ যায়। সেই তেনেকুৱা নিচিনা মই ভিতৰতো হৈ থাকে মানে গৰম হৈ থাকে আমি তৎক্ষণাতে এতিয়া হেৰি কৰি দিও ন ঠাণ্ডা পানীটো খাই দিও সেইটো কাৰণে মানে বেয়া আৰু ভিতৰত ক্ষতি কৰে কিন্তু আমি গম নাপাও।
নেপাও, নেপাওঁ এতিয়া কি কৰি আছা মানে কাম বন কিবা?
হয়, মই ঘৰুৱা ব্যৱসায় এটা কৰি আছোঁ তোমাৰ এম্ব্ৰইডাৰী বিলাক কৰি পেলাই হ'ব। অম্বডাই বুকে চুকে এইবিলাক বনাই হয় হয়। সেইবিলাক কৰি আছো, হয়, হয়, চলি আছে।
ভালে চলিছে ন এতিয়া সেইটো মানে দেখি আছো দেই মানে তেনেকে মোবাইলতে দেখো আৰু বুকে বা হৰক আৰু উম - উম অ, সেইটো এটা সুবিধা হৈছে দিয়া ন এতিয়া চোৱাচোন তুমি এতিয়া ইনকামটো শুনি কিবা এটা ব্যৱসায় কৰিছা কেনেকেনো কোনোবাই গম। পালে হয় ন এতিয়া তুমি অ চচিয়েল মিডিয়াত দিলা চবে গম পালে তোমাৰ পৰা। অৰ্ডাৰটো ল'লে। সুবিধা অলপ হৈছে এতিয়া মানে যোনে যি পাৰে আৰু সেইটো মানে তোমাৰ প্ৰতিভাতো দেখাব পৰা হৈছে।
পঠাব পাৰি সেইটোৱে সেইটোৱেই হয় হয় সেইটো কাৰণে বহুত ভাল হৈছে বাৰু সেইটোৱে সেইটোৱেই হয় হয়। সেইটোয়ে আৰু এই হাতৰ কাম বিলাক ধৰা জানিলে সে আৰু হাতৰবিধা মৰা,
উম মৰণ মৰণ নাই মইও ভাবিছোঁ সেইটো কাৰণে বিউটিচিয়ান জ্ঞানটো শিকিম বুলি বিউটি পাৰ্লাৰক সেইটো আৰু,
হয় হয়
শিকা হোৱা নাই বাৰু তথাপিও মানে ভাবিছো আৰু শিকিম দিয়াচোন,
হয় হয় হয় লাগে লাগে সেয়াটো বহুত বহুত ইনকম কৰিবলৈ,
এতিয়া আমাৰ মহিলাাসকলৰ কাৰণে ন সেইটো ন'। নহ'লেই নহয় দিয়াচোন পাৰ্লাৰখনলৈ নগ'লে।
নহয়, নহয় সেইটোয়েইটো এতিয়া চবৰে সেইটো মানে। লাগি দৈনন্দিন দিনত সেইটো লাগি থকা বস্তুৱে হয়নে সেইটোয়ে আৰু
যে এতিয়াহে যে লাগিছে সেইটো নহয় ভৱিষ্যত ভবিষ্যতলেতো আৰু প্ৰয়োজন হ'ব সেইটোৰ আমি এতিয়া আমাৰলে ইমান খিনি প্ৰয়োজন ভৱিষ্যত প্ৰজন্মটো আৰু লাগিব হয়নে?
আৰু আজিকালি অ' মানে হেৰিবোৰ উন্নতি হৈ আহিছে ন মানুহবোৰ হয়-হয়।
আৰু আগতে মানুহে যেনে তেনে আছিলে অ' আগৰ মহিলাসকলে যেনে তেনে থাকে কিন্তু এতিয়াটো আমি তেনেকে থাকিব নোৱাৰো তোমাৰ থ্ৰেদিঙটো নকৰিলে চাবাচোন। মুখখন কেনেকুৱা লাগি থাকে মুখখন আকৌ তোমাৰ যদি ফেচ চেল কৰাটো যদি দুদিনমান দেৰি হয়
হয় হয় মুখখন অশান্তি লাগি থাকে হয় হয় সেইটো আৰু শিকি ললে ভাল হয় আৰু। আৰু ন তোমাৰ তোমাৰ নিজকো কৰিব পাৰিলা আৰু প্লাছ তোমাৰ। ইনক'ম এটাও।
অ মানে তুমি এইটো বস্তুতটো কেনেকুৱা হয় মানে ঘৰতে থাকিও ধুনীয়াকে কৰি থাকিব
কৰি থাকিব পাৰি হয় হয় ঘৰখনো পালো হয় হয় হয় ঘৰৰ মানুহখিনি।
হয় তাকে ঘৰতে থাকি তুমি দূৰলে যাবও নালাগে আৰু নিজৰলৈও সুবিধা হয় শিকি ললে বহুত। খিনি নিজকে তুমি যতন ল'ব পাৰা পাৰিবা আৰু উম।
সেইটোৱে আৰু
এতিয়া নাইয় এতিয়া তেনেকে মানে শিকা হোৱা নাই মই শিকিম বুলি ভাবিছো মানে আলোচনা কৰিছো। ঘৰৰ মানে পৰিয়ালৰ লগত এইটো এনেই তোমাৰ নাৰ্চাৰী এখনকে চলাই আছো মানে সৰুকৈ আৰু বেছি। বি নহয় মানে তামোল পুলি আনিছো আৰু কিবা কিবি বহুত খিনি পুলি আছে তেনেকে অলপ অলপ যতন লওঁ সেইটো এটা ভাল গম পাইছা বেছি বেছি তুমি একো কৰিব নালাগে তামোল পুলি যদি তুমি। ঘৰতেও কৰিব পাৰা তামোল অলপ পুতি পা পুলি নহলে তুমি। তেনেকৈ যদি সৰুতে পুলি অলপ কিনি আনা সেইখিনি তুমি প্ৰতিপালন কৰি। ডাঙৰ বেছি দিলেও তোমাৰ যথেষ্ট খিনি লাভ হয় উম যথেষ্ট খিনি লাভ হয় তোমাৰ।
হয় -হয় -হয়
চাৰিবোৰ মানে বহুত আ এটা ভাল আছে দেই এতিয়া তোমাৰ আমৰ আমৰ সম আমৰ বতৰ হয় আমৰ সময়ত এতিয়া কি ইমান ঘৰুৱা আম আছে আমৰ গুটিবোৰ এতিয়া তুমি পেলাই ক'বলে নালাগে আৰু আকৌ তোমাৰ নিজৰ প্ৰয়োজন হ'ব। এতিয়া গুটি
য'তে ত'তে পেলালেও আম আম বস্তুতটো কিন্তু হৈ যায়। মানে ধৰা কৰ'বাত এটা এনেকে পুতি থলে ইমান প্ৰতিপালন কৰিব নালাগে। সেইবোৰ
তাকে আমৰ গুটিবোৰ ৰাখি থৈছো আৰু তোমাৰ এনেকুৱা হয় যে তোমাৰ গু গুটিবোৰ বেছি মানে কিনিবলৈ যিমান মানুহ আহি আছে নহয় বা এক কেজি আমৰ গুটি গুটিতে তোমাৰ বহুত খিনি দিয়ে মানে ত্ৰিশ চল্লিশ টকা তোমাৰ গুটি খিনি দামতেই দিয়ে।
দিয়ে হয়-হয়, সেইটোৱে আৰু আজিকালি মানে হয়, এতিয়া চিজনৰ বস্তু বিলাক এতিয়া ধৰা লেচু হয়নে লেচু, আম, কঁঠাল সেইবোৰ সেইবোৰৰ পুলি চুলিবোৰৰ লগত
হয়-হয় আৰু তোমাৰ ধৰা এনেকে এতিয়া চন্দন গছৰ হওক তাৰ মানে গুটি আনিলা নহয় এক কেজি মানৰ গুটি এটা আনিলা। আনি পেলাই এক কেজি গুটিত কিমান সোপা ওলাব। অ', ভাবা বুলি, অ', তুমি সেই এক কেজিটোটকে তোমাৰ বহুত টকা আকৌ তুমি পাই যাবা। অকনমান খালি কি হয় তোমাৰ পলিথিনত ভৰা ব লাগে। মানে অকণ কষ্ট কৰিবই লাগিব। কৰিব লাগিব। অ'।
হয় নে নহয়? সেইটোৱে আৰু কষ্ট কৰি যাব লাগিব তেতিয়াহে তুমি পিছত কষ্টৰ ফল মিঠা। কয় নহয় কথা আষাৰ আছে সেইটোৱে আৰু
হয় তাকে মানে অকন ক অকলে নহয় এতিয়া ঘৰৰ মা দেউতাও আছে। গোটেই কেইজন লগ হয়, মানে মাটি পলিথিন আনি অ', লগ হয়
হয়-হয়-হয়-হয়, এয়াই অলপ আজৰি টাইমত ধৰা সেইখিনি সময় দিলা সেইটোৱে আৰু
আৰু তুমি গুটিটো অ', তাৰ পাছত আৰু তোমাৰ ইমান কৰিবও নালাগে মানে ডেইলি এতিয়া বৰষুণৰ ছিজনতো তোমাৰ ইমান পানী দিবলগীয়াও নাই। যেতিয়া অকন খৰাং হ'ব তুমি ৰাতিপুৱা এটা টাইম দিলা তাৰপিছত গধূলি এবাৰ দিলা আৰু পানী সেইখিনিয়ে তাৰ পিছত যদি কেতিয়াবা বন চন হয় সেইখিনিও আও গুচাই দিলা আৰু হৈ যায়, উম-উম কৰি দিলা।
সেইটোৱে সেইটোৱে ভালে কৰিছা অলপ এখোজ দুখোজ
অ', সৰুকে প্ৰথম আৰম্ভণিটো সৰুকে কৰিছো আৰু
অ', ভালে কৰিছা ভালে কৰিছা সেইটোৱে আৰু আজিকালিৰ দিনত কোনো পিছপৰি নাথাকে ন'। ব্যৱসায়ৰ ক্ষেত্ৰত মহিলা মানুহো বহুত আগু আগুৱাই গৈছে।
আৰু সেইটো আৰু তোমাৰ এতিয়া চচিয়েল মিডিয়াতো থকাটো সুবিধাও হৈছে বহুতখিনি আৰু তোমাৰ কি হয় বেচিবলে তুমি বজাৰ যাবই নালাগে। ঘৰলেই আহে সকলো
সেইবোৰ দিন নাইকিয়া হৈ গৈছে আৰু ধৰা বজাৰত গৈ পেলাই কিবা এটা বস্তু ব্যৱসায় কৰাগে। সেইটো চব অনলাইন যোগ আজিকালি মানে অনলাইনৰ গোটেই তোমাৰ হেৰিও পায় তোমাৰ শাক-পাচলিও কিনিব পৰা হৈ গৈছে সেইটোৱে আৰু
ঘৰতে দিবহি তোমাৰ যিমান যিমান যি লাগে এতিয়া আমাৰ তেনে তেনেকুৱা আমাৰ আমি মানে একো যাবই নালাগে। খালী তুমি ধুনীয়াকে প্ৰতিপালন কৰি পুলিটো ডাঙৰ কৰিলা একে বেপাৰী বোৰ তোমাৰ মানে ঘৰৰ পৰাই আহে। ঘৰৰ পৰা অ, ' গাড়ী লৈ লৈ আহে যে গাড়ীত উঠাই কৰি ধুনীয়াকে তেওঁলোকে লৈ যায়, তোমাৰ যিটো মূল্য হয় তোমাক দিব আৰু ভাল হৈছে, তুমি কেতিয়াবা এনেকুৱা হয় বজাৰে বজাৰে নিবলৈ ন' অসুবিধা এটাও নাথাকে বাকী আমাৰ, গৰম বা গাড়ী এখনেই লাগিল তোমাক নিবলে এতিয়া সেইটো নাই আৰু সেইটো এটা ভাল হৈছে তোমাৰ, উম। লৈ যায় লৈ যায়। এতিয়া আগতে চাবাচোন আমি পূজা হওক বিহু হওক ন মানে কাপোৰ কিনিবলে মানে দোকানলৈ যাম টাউনলৈ যাম সেইটো এটা কিমান ফূৰ্তি অ' মানে ভালো লাগে। কিন্তু এতিয়া নাই কিনত
হয় হয় হয় হয় সেইটোৱে অনলাইনতে দি আছে। দিয়া হৈছে যে ফূৰ্ত বিলাকো কিন্তু কিছুমান ক্ষেত্ৰত হেৰাই গৈছে কিন্তু সেইবিলাক চাবলৈ গ'লেও হয় নে আগতে। এতিয়া ধৰক বজাৰ কৰিবলে হ'লেও, হয়। বজাৰত গৈ পেলাই বস্তু কিনিবলৈ হ'লে কিবা এটা। ভাল লাগে আৰু চাই চিতি লৈ পেলাই অ' ভাল লাগে আৰু
বা আমি এতিয়া গোটেই মা-মা দেউতাৰ লগত যাম কাপোৰ কিনি দিব। সেইবিলাক মানে লাহে লাহে কিন্তু সেইবোৰ মানে অ ভাল লগা সৰু সৰু, সময় কিছুমান নাই আৰু তোমাৰ। হেৰাই গৈছে মানে কি ঘৰখনৰ পৰা ওলাই। মানে বাহিৰা পৰিৱেশ হলে মানে একেলগে গ'লো। সেইখিনি কিন্তু আজিকালি মানে কি কেতিয়াবা এনেকুৱা হয় ঘৰৰ মা দেউতাৰ লগতে।
কথাবোৰ দিবৰে সময় নাইকিয়া হৈ গৈছেগে হয় কথাটো ব ব্যস্ততাপূৰ্ণ জীৱন হৈ গৈছে চবৰে। সেইটোৱে আৰু। ব্যস্ত হৈ গৈছে গে হয় হয় কথাটো।
আগৰ দিনৰ মাহঁতে ক'তনো তেনেকে ব্যস্ত থাকে ঘৰখনৰ লগত।
লাগি থাকে হয় মানুহখিনিৰ লগতে কথা চথা পাতি কৰি। হয় হয় হয় সেইটোয়ে আৰু, অ', অ', দিয়া দিয়া তুমিও ব্যৱসায়ত সফল হোৱা অ ঠিক আছে দিয়া অহ অহ।